হেল্ল'
হেল্ল'
অ' শুনিছা?
অ' শুনিছো।
অ কি কৰিছিলা?
লিখি আছিলো।
অ হ'ম ৱৰ্ক কৰি আছিলা।
হা,
ষ্টাডী কৰি আছিলা, পঢ়া শুনা কৰি আছিলা? পঢ়া শুনা কৰি আছিলা?
উম, হয় তুমি?
মই হা হা, মই এই বিলিং কৰি আছিলো, কাষ্টমাৰ এটা ফোন কৰিছিলে, হ'লচেলত।
বাকি চাত
আছা।
মই চালো।
তাৰ পিছত ৰাতি খানাটো কেতিয়া দিয়ে সিহঁতে পিজিত, হোষ্টেলত?
টা চল্লিছ। চাৰে আঠটাৰ পৰা
এইট থাৰ্টিত দিয়ে নেকি?
এইট থাৰ্টি বা নাইন থাৰ্টি মাজত।
আজি কি ভেজ বনাইছে নন-ভেজ বনাইছে?
অ', মাছ বনাইছে? তোমাৰ ভণ্টিটো চিকেন বলে বহুত ফেভৰিট, মোক কৈ আছিল যোৱা কালি। তুমি মোক কৈছা তুমি কেনেকে থাকা, তুমি গাছ পাচলি খাই থাকা গোটেই দিনটো। মাংস খাব লাগে, নাই নাখাও মই সৰুৰ পৰাই নাখাওঁ। হেল্ল'।
তুমি নন-ভেজ নেকি বুলো?
আইম ভেজিটেৰিয়ান।
অ', লাগে।
বুজা নাই, কি কৈছা?
অহা নাই ভালকে, কি বুজা নাই মই।
ননভেজ নেকি?
মাতটো ক্লিয়াৰ আহা নাই। কতি-কতি আ কাত হৈ গৈ আছে মাতটো তোমাৰ।
চিকেন এতিয়া শুনিছা?
অ', এতিয়া শুনিছো, কোৱা।
হোডফোনডাল লগালে মানে নুশুনি, ভালকে। আৰু তু মই, নাই খুলি ল'লো। হেৰী কি মই মানে তোমাক সুধিব লাগে ভেজ নেকি? মই তোমাক সুধিছো নন ভেজ নেকি?
মই ভেজো হয়।
উম, নহয়, মই উল্টা সুধিছো বুলি কৈছো।
তুমি উল্টা সুধিছা, ননভেজক ভেজ কোৱা।
অ'।
কোনে কৈছে? কোনে ক'লে এইটো কথা?
এ মই তোমাক, কোনেও কোৱা নাই। মই তোমাক সুধিব লাগে তুমি ভেজিটেৰিয়ান নেকি? মই সুধিছো তুমি ননভেজ নেকি?
বুজি পালানে?
তোমাৰ মাতটো কাটি-কাটি আহি আছো। কিয় বা? হেডফোন চাগে ভালকে লগা নাই নেকি?
হেডফোন খুলিলো মই।
তুমি ৱাইফাইত কথা পাতি আছানে, দাতাত কথা পাতি আছা?
দাতাত।
দাতা ক্লিয়াৰ হ'ব লাগে চাউণ্ড।
জানো পাই। আৰু ফাইভ জি চলি আছো জানো কি হৈছে।
ফাইভ জি চলি আছে যদি ইমান মাতটো ইমান কাট কাট হৈ আহি আছে বহুত
কিবা হেৰি হ'ব পাৰে ত' চাৰ্ভাৰ ডাউন থাকিব পাৰে।
চাৰ্ভাৰ ডাউন হ'লে ফোনটো অটোমেটিক কাট হৈ যায়।
হয় নেকি?
অটোমেটিক ক'ল কাটি যাব, আজি মই চাৰিটা ক'ল কাটি গৈছে তাৰমানে ইমান খং লাগিছিল
অ মৰুুদানা মজ চবজি ৰজ ৰ জিৰ' কল জিৰ' কল হয়
তাৰপিছত মই সুধিলো সিহঁতকলে চাৰ্ভাৰ ডাউন আছে অলপ পিছত কৰিবা তুমি
মোৰো ধঢেৰ জিৰ কল হল।
বুজা নাই।
মু়ু বলো হে নেকি কল এনে গল। শুনিলা।
অলপ বুজিছো অলপ বুজা নাই।
মোৰ তেনেকে ধেৰ কল এনে নি গল।
হয় এনেনে বল সেইটোতো কথা মোৰো গ'ল। আজি তোমাৰো হৈছে। আৰু কৱ নোৱাৰা না কেইতিয়া চাৰ্ভাৰ ঠিক থাকে কেতিয়া চাৰ্ভাৰ ভাল থাকে। আমাৰ ৰ হাতত নাই না
তোমালে কৰোতে এটা গল।
হা, হা।
অথনি তোমালৈ ফোন কৰোতেও এটা গল।
আজি অ তেই কল কৰিছে যে কাটা গল না সেইটো কি গনা গৈছে নেক তোমাৰ কলটোত
হা।
সেইটো কলটো কি গনাই গৈছে নেকি তোমাৰ কলকাতাৰ পিছত
কি গৈছে।
তুমি যে মোক যে কল কৰিছা তেতিয়া ম ফোনটো উঠোৱা নাই।
অ মৰ এনে গ'ল।
ওহ এনে
আহ।
যাবতো নালাগে মোৰতো যোৱা নাই।
অলপ আগত ছোৱালীজনীৰ লগত যে পাতিছিলো।
হয়।
তাইৰ লগত কিবা কিমান চেকেণ্ড হয় থাৰ্ড ছিক্স নাইন ছিক্সটি এইট কিবা তেনেকুৱা চেকেণ্ড হয় কাত খাই গ'ল।
অট'মেটিক। তুম সুধিবাচোন তোমাৰ মেমক খুিবাচোন কাত খাই যায় মাজত।
তাৰ পিছত আকৌ কৰিলো বাৰু।
আকৌ কৈৰিছা আকৌ কেই মিনিট পাঁচ মিনিট মানৰ পাছত কথা পাতিছা।
হা
আৰু ছেকেণ্ড ক'লটো ভালকে হৈছে
অ' ছেকেণ্ড ক'ল ভালে হৈছে।
উম তাক কথা পাতিচা তাহতৰ লগত তাৰপৰা আৰু মাৰ লগত কথা পাতিছে ঘৰত কি আছিলা তুমি
হা
কিবা কৈ আছিলা মোক
তুমি পাতিছা নাই ঘৰৰ লগত
ম ৰাখি পাতিনি কথাাই কি নাপাতি মোৰ মা নাই এয়াট বাহিৰত অ মোৰ মা ইয়াত নাই মা শ্বুটিঙত আছে
শ্বুটিঙৰ কি কৰায়-
মোৰ মা হল ফিল্ম প্ৰডিউচাৰ চলিব্ৰিটি মেকআপ আৰ্টিষ্ট চেফ আৰু অল ৰাওডাৰ
বা
হাৰ্ ৱকিং কৰিছিল হাৰ্ড ৱকিং কৰি চাকছ পাইছে ফলাফল পাইছে
আমাৰ মায়ে চব পাৰে অ তেনেকুৱা বায়েক কৈছে
অ', সেই তোমাৰ চব কথা কৈ দিছে, আজি ৰাতিপুৱা পৰা ইয়াৰ লগত ক'লে হোৱা নাই। ইয়াৰ চাগে কমপ্লিট হৈ গ'ল নেকি
তুমি দেখো এতিয়া আমাৰ ঘৰৰ কথা বৰ জানা।
উম, জানো।
তোমাৰ, চিষ্টাৰে খুৰাৰ বহুত প্ৰশংসা কৰিলে।
অ', মোৰ কথাহে বেয়াকে কলে।
তোমাৰ কথা বেছি কোৱা নাই, কমেই কৈছিল বাৰু ইয়াৰ কথা অলপ বেছিকে কৈছিল। তোমাক খুৰা সপোন চাই এ তোমাৰ চিষ্টাৰো ফোনাবলৈ সপোন চাইছিল বোলে, ছোৱালীৰ নামটো আংকিতা থাকিব।
অ অ বাহ সেইবিলাকো ক'লে তোমাক।
আৰু সেইবিলাকো কৈছে মোক। সেয়া অলপত ফ্ৰ্ৰী হৈ গ' একদম ভালকে একদম ভালকে কথা পাতিছে। পেচ যাব নাই ইটাৰভিউ দিব কাৰণাই ত ক'লো তুমি এটা কাম স্কুলত যোৱা দচ মিনিট কথা পাতি তেতিয়া। ঠিক আছে ত মই স্কুলত যাই মাৰিম। কেছাৰৰ দৰমহাত আৰু ধেই কিবা কিবি আছে, টিচাৰও লাগে, ফেকলতাৰ লাগে তাৰপিছত তোমাৰ পেনিকলৰ লাগে, ষ্টৰ ইনচাৰ্জ লাগে বহুত কিবা কিবি আছে। মই পঠাইছো তোমাৰ চিষ্টাৰক পষ্টাৰ কেইখন পঠাইছো।
তাই কি নগলে?
এয়া মাহী গলে যাব দিয়া নাই মাহী গৈছো যাব নালাগে। পইচা কি দৰকাৰ? আ তোমাৰ সিষ্টতে পইচা লাগেই।
উম।
তাৰপিছত ৰাতিত কেইটালগে থাকিব শুৱা অনলাইন।
মানে শুৱা কথা সুধিছা শুৱা কথা সুধিছা নেকি?
অ পঢ়াৰ কথাও সুধিছো।
হোষ্টেলত যেতিয়া টোপনি হয় তেতিয়াই শুই যাম।
কেতিয়াবা বুকু লিখিব থাকে। কেতিয়াবা বহুত লিখিব থাকে তেতিয়া কেতিয়াবা টো বহুত দেখিব থাকে তেতিয়া আৰু কেতিয়াবাতো চাৰিটা পাঁচটাও হৈ যায়। শুনিছা।
নিশয় নিশ্চয় নিশ্চয়। তুমি আজি আৰু কেইটা কল কৰিবা?
উম। হা।
আজি আৰু কেইটা তাস্ক কৰিবা সেইটো সুধিছো।
ভাল
চাই লওঁ। টাইম কিমান পাওঁ। চাই লওঁ বোলো টাইম কিমান পাওঁ।
অকে অকে বুজিছোঁ বুজিছোঁ।